শুই আছ
কি কৰিবি এই ঘৰৰ আগফালে ৰাস্তাতে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে ঘূৰি ফুৰিছো আৰু।
অ অ। সেই ময়ো এয়া এইখিনিতে বহি আছো অ। অকমান ঠাণ্ডা বিচাৰি, আ মায়ে কি কৰিছে মায়ে
মা আছে মাহঁতে হে কৰি কিবা কাপোৰত লাগি আছে, মায়ে দহি বাতি আছিলে কাপোৰৰ।
আহ অ অ।
তাত লাগি আছে এতিয়া। এ এইকেইদিন লাগিয়ে আছে আছে আছে এ শুই আছে এ গাটো ইমানৰ ভাল নহয়।
ক দেতা ভাগ
অ মাজতে গাটো বেয়া হৈছিলে তাৰপিছত তেতিয়া আকৌ এনেকে কিবি কিবি দৰব খালে।
অঁ
অকমান ভাল পালে আকৌ গাটো বেয়া কৰিলে আ গাটো বেয়া কৰোৱাৰ পিছত আজি আকৌ হেৰি খাইছে এই পিছফালৰ বৰ্তা এজনৰ পৰা
অহ
উ ঘৰুৱা দৰৱা আনী সেয়া খাইছে অনাই বনাই কি খাইছে সেয়া খাইছে এতিয়া খাই বৈ আজিও অকমান ভাল পাইছে নেকি ভাল পাইছে নি মানে আজি হৈছেই
আৰু মানুহবোকৰৰ হৈ ছে আকৌ আৰু ঘৰ খনৰ এটা হোৱাৰ লগে লগে চবৰে হয় গম পাৱ নে আমাৰ এইখিনি মানুহে এঘই এতিয়া মানে এটা এটাক চাবলে মানুহ নাই আজি আজি দিনত ৰদ দিন দিনত এটাং মেডিকেল নে নিছে ৰাতি এটাং নিছে দিন সিহঁতক মানুহো সৰ পোন্ধৰটা মান মানুহ।
অ
এই এটাক চাবলৈ বোলে মানুহ নাইকিয়া হৈ আমাৰ ঘৰক কক মানুহনে কৈ আছে ওলাম কক ঘ এনেকুৱা বোলে বেমাৰ হৈছে নহয় বোলে।
এটা হোৱাৰ পিছতো ইটো ইটো হবই সেইটো এটা সাধাৰণ কথা এ তাৰ পিছত গোটেই গাঁওখনেও হোৱা নিচিনা হয়।
আৰু নহয় বেমাৰ নহব। বলে হৈছে কেনেকুৱা পৰিস্থিতিটো গৰম বা
এই গৰমটোতো গৰমেই আৰু কি হৈছে মানে বিশেষকে মানুহে পানী চুই থাকিলে সেয়াত পানী ঠাণ্ডা। তাৰপিছত আকৌ ইফালে লগে লগে গৰমটো সোমাই গ'ল। ঠাণ্ডা গৰম ঠাণ্ডা গৰম এই পাৰ্থক্যৰটো কাৰণে মানুহৰ বেছি হৈ গৈছে।
সেইটোৱে অ অ অ চাহ তই এটা কথা ভাবনে বাৰু মানে কি তই এতিয়া ভাবিছ নেকি আগতকে গৰমতটো বেছি বেছি হৈ গৈছে নে নাই বাৰু মানুহ বোৰ বেলেগ হৈ গৈছে তই সেই কথা ক কি আগতে গৰম নাছিলে নে কি নহয় আগতে
দুটা কথা কিন্তু এইটো দুটা কথা গোটেই এটা কথা হয় যে যে আগতেও এনেকুৱা গৰমেই আছিলে আৰু মানুহৰ পৰা তেতিয়া পাৰিছিলে কিন্তু এতিয়া গৰমটোত মানুহবকে নোহোৱা হৈছে প্ৰথম কথাত
আগৰ কোন আগৰ ফেন নাই বিচনী মাৰি মাৰি পেলাই মানুহে ঠাণ্ডা পেলাই গাতো হয়ানে আৰু সেই ঠাণ্ডা পোৱাৰ লগে লগে একেবাৰে ঠাণ্ডা পৰি গৈছিলে বিচনী মাৰি মাৰিয়েতো মানুহৰ টোপনি গৈছিলে কি মানুহ নোখোৱাকে
এ সেইটোয়ে এইটো মানে কিহতো পৰিছে। চিটি চাই বেলেগ কথা এতিয়া মানুহবকে তেনেকে আগতে পাৰিছিলে ন আগতে তেনেকে থ তেনেকেই থাকিব লাগিব সিহঁতৰ পৰি মানে বেলেগ এটা হেৰি নাই আৰু যে এইটো নাই হোৱা যেতিয়া সেইটো হ'ব মানে সেহ
ক'বই লাগিব এনেও টোপনি যোৱাবই লাগিব।
অ সিহঁতে বিচনী মাৰিয়ে শুব লাগিব কাৰণ তেতিয়া আগতে ফেন নাই কাৰেণ্ট নাই। গতিকে সিহঁতে বিচনী মাৰি শুবই লাগিব গতিকে সেইটোত আৰু দ্বিতীয় এটা হেৰি নাই মানে সিহঁতক কিন্তু এতিয়া আকৌ আছে যে আছে কাৰণে এতিয়া মানুহবকে মানে বেছি এইবোৰ থাকিব নোৱাৰা হৈছে।
অ চাহ এতিয়া আছে মানে আৰু এইটো গোটেই ৰাতিটো ফেনৰ তলত থাকে। থাকি থাকি দিনৰ মানে গৰম খিনিত মানুহবোৰ
অ সেই একেটা কথাই সেই একেটা কথাই এতিয়া আমি বকে ঘৰত এতিয়া আমি সাধ যিয়েই দিয়ক আমি খাই থাকিব পাৰোঁ হয়নে নাই কিন্তু এতিয়া মানে ই কিবা এটা দিলেও এইডাল নাখাও আমুকটো নাখাও এইটো আামুকটো নাখাও আমি গাই থাকো। কিন্তু আমি যেতিয়া এনেকে হোষ্টেলে চোষ্টেলে থাকো নবা ক'ৰবাত এনেকে পঢ়িবলৈ যাওঁতে ৰুম চুম লৈ থাকিবগে লগা হয় তেতিয়া কি আমি ইমান। খিনি হেৰি কৰো নেকি যে আমি- সেইটোৱে নেখাওঁ সেইটোৱে নেখাওঁ কেলে কৰিম কাৰণ আমি খাব লাগিবই আমি আমি - সেইটোয়ে খাব লাগিব আৰু এতিয়া- যেতিয়া আমি নিজে বনাব লগা হয়। তেতিয়া আমি নিজে মানে সেইটোয়ে বনাব লাগিব সেইটোয়ে খাব লাগিব তাত বেলেগ এটা কোনো আহি বনাই নিদিয়েহি-
এতিয়া বেলেগক কৈছ মাক কৈছ মায়ে সেইটো নাই ন খাওঁ বুলি কৈছ বেলেগ এটা বনাই মুখৰ আগত দিছে কাৰণে খাবলৈ পাইছো।
অ সেইটোতো কৈছো এতিয়া অ সেইকাৰণেহে খাবলৈ পাইছো আৰু সেই সেইটো কাৰণে এনেকুৱা লাগি যেন একেবাৰে এই আমি এতিয়া যিতি খাব নোৱাৰিম আমি এতিয়া ঘৰত সেইটো সটো খাই থ আ আমুক ম সেই একেটা পৰিস্থিতিয়ে হৈ আছে, মানে গৰমটোতো মানে আগতেও হয়। একেই এতিয়াই আৰু অৱশ্যে এটা কথা বাৰু দেই অৱশ্যে এটা কথা আগৰ মানে যিটো পৰিবেশ আছিলে আগতে মানুহে খাই কি বস্তু একো মে- নথকা কিবা কিবি এইবোৰ বস্তু খাইছিলে আজিকালি মানুহে যি খাই দেখোন তাতে তোৰে চুগাৰ টুগাৰ সোপা থাকেই
থাকেই থাকেই অ আৰু ৰবিছো আগতে আমি মাংস, চাংস অকণ খাবলৈ পাওঁ মানে পাৰ চাৰ এটা পালেহে হয়নে- বোলে বহুত দিনৰ মোৰত হাঁহ এটা খাওঁ- বা বেলেগত এইবোৰ ব্ৰইলাৰ কইলাৰ কিবা কিবি এইবোৰতো নাছিলেই হয়নে। মানে বহুত দিনৰ মূৰত খাচী, অকমান খালো বা তহতৰটো বেলেগ বাৰু পঢহঁতে বাৰু বহুত পাইছিলে আমাৰ কথা কৈছো দেই- আমি মানে বহুত দিনৰ মূৰত অকমান মাছ গেইটা বাদে- বা ধৰ বেলেগকে তেনেকে আমি মাংস ইমান খাবলৈ পোৱা নাছিলোয়েই।
অ তহঁতৰ বৰ্ষ খিনিয়ো এনেও পোৱা নাই। তহঁতৰ বৰ্ষ খিনি পোৱাই নাই আৰু আমাৰ বয়স খিনিয়ে অন্তত এইটো পাই আমাৰ বয়স খিনিয়ে এইটো পাইছে- যে এনেকে হেৰি এ ইটো খাওঁ সিটো খাওঁ কিন্তু আমিও- তেনেকে পোৱা নাই সেই সোপা- আমাৰ বয়স খিনিও চব পোৱা নাই।
আজি এ এটা মাংস ব নহয় কাইলৈ আজিও খাইছো কাইলৈ এ- ৰাতি এনেকুৱা লাগে মানে ৰাতিৰ সাঁজ কি খাম মাছ মাংস অকণ নহ'লে আৰু কোন নহ'বই আৰু- কিহে ভাত
অ এতিয়া এতিয়া আছে কাৰণেহে সেইটো হৈছে আগতে- দেখোন তহঁতৰ এতিয়া চাচোন আছে সেইকাৰণে তহঁতৰ তেনেকুৱা লাগে যেতিয়া তহঁতৰ আগতে নাছিলে সেই তেতিয়া।
উম সেইটোয়ে এতিয়া মানে সেই গৰম বস্তুবোৰ খাই খাই সদায় মাছ মাংস- সবো তেনেকৈ খাই খাই। মানে মানুহবোৰ একদম আৰু অ চাহ ৰবি এতিয়া গৰমতটো বেছি বুলি ক'লে কি? হ'ব আগৌ আমি পানী দিয়া ভাত খাইছিলো। পইতা, ভাত ক সেয়া বস্তুটো খাই দিয়াৰ লগে লগে কিমান এটা গাটো চেঁচা-
এতিয়া অ মই এইটো কথাটো কল কেণে মনত ফুছে এইদি পঁইতা ভাত যে পইতা ভাতটো এতিয়া খালেই কিমান ভাল আৰু খাব লাগে মানুহে কিন্তু সেইটো বস্তুৱে চেঁচা পেলাইছিলে আগতে সেইটো কাৰণে সেইটো খাইছিলে আগতে ঠাণ্ডাই কলহ, পানী খাইছিলে মানুহে আগতে ঠাণ্ডা, পেলাবলৈ কিন্তু এতিয়া। কি হয় এতিয়া মানুহে খাই গৈ পেলাই স্প্ৰাইট এটা কিনিলে- গৈ পেলাই কিবা এটা কিনিলে কিবা অফ্ৰিজৰ পানী খালে সেইো-
সিসোপাই মানে মানুহক বেমাৰী কৰিহে পেলাইছে। গম পাইছ নাই ভিতৰতো সেই মাটি- কলহৰ চেচা পানীটোৱে ভিতৰতো শান্তি পেলাইছিলে মানুহ।
অ'এতিয়াতো এইবোৰ চেঁচা এতিয়া চেঁচা, নেপেলাই এতিয়া কি হয়। ম মুখৰ জুতিটো কাৰণে মোক কৰে আমি যে। কল্ড ড্ৰিংকছ বোৰ যে খাওঁ মাজা খাওঁ স্প্ৰাইট খাওঁ এইবোৰ খোৱা মানে কি আমাৰ। মুখৰ জুতিতটো লাগিলে গৈ পেলাই পেটত আকৌ শেইশো পৰাা গৰমেই হয়গে শেই। খোপা গৰম বেছি হয় মানে।
হয় হয় হয়।
কথাটো ঠাণ্ডা বুলি কিন্তু ভিতৰত গৈ পেলাই সেপাক। গৰম হয় আৰু সেইপাত থাকেই কি তোৰ। এই অকল এই চেনী চেনী থাকে। ৰং ৰং মিহলোৱা থাকে অকল সেইবৌকেই খাই থাকিব লাগে ন এতিয়া সেইবোৰ খাই থকাতটো ভাল নহয়।
উম আৰু ৰবিচোন আগৰ গতে বস্তু অ আগৰ নিচিনা নহয়। চাবিচোন স্পাইটটো খাই চাবিচোন স্পাইট টো খাই চালে তোৰ আগৰ নিচিনা হয় নেকি সেইবোৰ অকল চেনি পানীও উ চেনি পানী বাদে আহ নাই নাই এইফ ক চা হেৰি আমাৰ আমাৰ এইফাল আমাৰ ইফালে মাছ ওলাইছে পাই মানুহ বোৰ দৌৰা ধপৰা গৈছে- জানো আমাৰ ছোৱালীয়ে পৰাই কান্দি আছে যাবলৈ লাগে তাই বাৰু কি মাছ- ধৰিবগে বাৰু এই গৰমত গৈ পেলাই বাৰু- মানুহবোৰ অলপ নহয় দেই। অ' চমানমান আহ ইনে চাব। চাবলৈ যা যদি যাব পাৰ বাৰু অ চাই এইখিনি বাৰু হেৰি তাৰপৌ কি মাছ ধৰিবগৈ। এইবোৰ কাপোৰ কানি বোকা লগাই মানুহবোৰ আমাৰ ইয়াত কিবা পাগলছে দেই অকমান কি। পকাই কাই ৰখাই সময়ে সময়ে ন অকল মাছ ধৰা মাছ ধৰাও। ট্ৰেক্টৰ এখন প্ৰথান নামিবই নহয় মানুহবোৰ দেখুৱাই একেবাৰে গেজেং খাই যায়গে।
অ' তাৰ পিছত এই হেৰি আৰু এটা কথা আৰু এটা কথা কোন আকৌ আজি। আজিকালি এইটো এই খোৱা বন্ধ কৰ দেই, স্প্ৰাইট খোৱা কিবা খোৱা এইবোৰ এই বন্ধ কৰা। আমিও।
এইবোৰ নকবি আকৌ চাহ সদায় এ এশ টকা। ক ল সে দু দুই লিটাৰ স্পাইপটো বা হওক বা ঠাণ্ডা কিবা কিবি। ককাকলা পেপছি দুশ টকা লৈ যে অ হেই। দুই লিটাৰটোত এশ টকা লয় যে, তেনেকুৱা এটা লৈ আহে এই। সেইটো, সেইটো আনিলে মানে সৰহ আৰু চবেই সৰহ খৰ খাব পৰা হ'ব ধ এই মাজা মতৰ। আনিলে পঞ্চাছ টকাত আধা লিটাৰ এ‌ দুটা তিনটাই নো কিমান কণ কিমান কণ পৰিব। দিব।
কিন্তু এটা কথা আকৌ আমি সেইটো যেতিয়া পৰা মই খাবলৈ বাদ দিলো সেইটো। খোৱালৈকে মোক ইটো হয়, সিটো হয় বা মোৰ অকণমান স্বাস্থ্যত। টো ইমান হেৰি হৈ নাথাকে অকমান অসুবিধা পাই থাকো কিন্তু যেতিয়া পৰা সেইটোক। খোৱা বাদ দিলো, সেইটো খোৱা বাদ দি পেলাই এই নেমু ৰস বেলৰ ৰস সেইবোৰ খাবলৈ ললো।
অ' অ তহ তহঁতৰ যে লতা বেলজোপা আছে না লতা বেল এজোপা যে আছিলে।
নাই লতা বেলজোপা সেইজোপা অ এতিয়া আছে এজোপা পিছফালে আছেগে আমাৰ প্ৰথম যিজোপা আছিলে সেইজোপা। কাটি পেলালে নহয়, কাটি পেলালে মানে তাত সাপ হ'ল বহুত সাপ হল। ত কেইবাদিনো আমি সফালে যাওঁতে খাপ পাইছো, অ খাপ হয় খাপ হয় বহুত খাপ। বহুত খাব।
কি সাপ থাকে।
এ যি কি কেইবাদিনো পালো আমি মানে সেইফালদি আহোতে মানে সেইফালে আ। তলেদিয়ে পাৰ হওঁ ন বহুত কেইদিন আমি পাইছো আমাক। খুইহঁতেও পাইছে তলনে সাপ ওলমি থাকে, তো গ'ম নেপাও যে লতা গটেই ন গছ। জোপা গুটেই লতাই তাৰ মানে সাপডালো যেনেকে। ওলমি থাকে বা সাপ ঘৰ ওলমি থাকিব নহয় সাপডাল একদম বাহসতি সমান হৈ পেলাই। একদম তাত লাগি থাকে।
অ' ধৰিব নোৱাৰি মানে, বাহসতি লাগি থাকিলে বাহসতি তি লাগি থাকিলে মানে ধৰিবই নোৱাৰি, সাঁপ এদাল আছে বুলি?
ধৰিবই নোৱাৰি একোৱে ধৰিবই নোৱাৰি, আৰু তই গমেই নেপাবি আৰু লতা যে তাৰ লতা বুকৰ লগত এতিয়া সাপ পেই নে লতাই নে তো ধৰিবই নোৱাৰ, আৰু সেই লতা বেল জোপা থাকোতে কিন্তু আমাৰ বহুত সুবিধা হ'ল দেই। লতা বেলৰ পৰা খাবলে মানে, আৰু গা ভাল কৰে গাটো একদম চেচা কে স্বাস্থ্যৰ কাৰণে বহুত ভাল লতা বেল।
এ, আৰু আমাৰ ছোৱালীয়ে খাই ইমান ভাল পায় সেই লতা-বেল জোপা।। খাইও কিবা এটা ভা আৰু চ অ চাহ হেৰি নহয় এটো কি অ'অ চৰবত বনাই বনাই খাবলৈও ইমান ধুনীয়া কিবা টেঙা মিঠাটো যেন।
অ' সেইটোও ভাল, আৰু এই বেলতো ইমান বেয়া নহয় আকৌ বেলৰটোও ভাল।
এ বেল যে এইটো বেল, এই ডাঙৰ ডাঙৰ বেলটো।
অ'
সৈটো কেনেকে বনাইনো?
সেইটো সেই, সেই সেই ভিতৰ সেই খিনি প' বাকলটো মানে প্ৰথম মানে ভাঙি ল'ব লাগে যে বেলটো ভঙা তাৰপিছত ভিতৰৰ সেইখিনি উলিয়াই, একদম পুৰা উ চেকি পেলালেই হ'ল মানে তই, চেকি পেলাই চেকি চেকি পেলাই অ চৰ্বত খাব লাগে, সেইটোতো বহুত ভাল।
সেইবোৰ টেঙা নহয় নহয়?
টেঙা নহয়, টেঙা নহয় এইটো হেৰি কাৰণে ভাল এই ল'ৰা ছোৱালীলেটো ভালেই বিশেষকে ভাল মানে তোৰ, এই ডাঙৰ মানুহখিনিৰ কাৰণে এতিয়া ভিনিহিয়ে খাব পাৰে। কোনোবাই কোনোবাই পায়, তেনেকে খাব পাৰে আৰু
মই' মই এই উম সেইটো বেল পাই এনেই খায়ো বেয়া পাওঁ আকৌ মই সেইদে বাও
এ নহয় নহয় সি ময়ো সেই বেলটো তেনেকে খাই বেয়া পাওঁ নহয়, মই তেনেকে বেল নাখাওৱেই। কিন্তু এনেকে চৰ্বত বনাই দিয়াৰ পিছত তই গমেই নাপা
এই, গোন্ধটো বৰকে নাহে নি?
নাহে গোন্ধ-চোন্ধ নাহে, আৰু বালিয়া-বালিয়া যে লাগে এনেই খুদাকে খালে, তেতিয়া সেই বালিয়া বালিয়াও নালাগে ধুনীয়াকে খাব পাৰি। আকৌ এই হেৰিটো যে, এই লতা বেল্ তু যে, লতা-বেল আৰু এই নেমু দুইটা লগতে যদি হেৰি কৰি পেলাই বনাওঁ
অহ-
কিমান ধুনীয়া হয়। বুলি ভাবিছো, বহুত ধুনীয়া হয় মানে লতা বেল টো নেমু, নেমু তাকে বেছি দিব নাই অলপমান দি আৰু লতা বলটো গোন্ধত তো জহত বেছি ভাল লাগে আকৌ খাই।
অ' কিবা এটা ভাল লাগে, কিবা মানে খাওঁ-খাওঁ লাগি যায়গে বস্তুতো। মই বৰ ভাল পাওঁ। আৰু মই বাৰু বেলেগকে হেৰি, মই বাৰু বেলেগত নাই পোৱা ম মই তহঁতৰতেহে পাইছিলো, হেইজোপা তহতৰ ক'ৰ পৰা আনি ৰুইছিলে নো জানো?
এজোপা হেৰি, আমি মাজতে ক'বাত এজেগাত গান শিকিবলৈ গৈছিলো গান শিকিবলৈ যাওঁতে তাতে পালো, পাই পেলাই আকৌ আমি তাত খাবলে দিছিলে আমাক, খাবলৈ দিওঁতে এ দুটামান বোলো লৈয়ও যাও। বাৰীখনৰ পৰা, মানুহ ঘৰৰ বাৰীত পুৰা